এ কি কৰিবা বুজিছা, একদম গা-পা ধুই আহি, তাৰ পিছত কাম-বনখিনি কৰি লৈ পেলাই, বোলো আজৰি হৈ পেলাই অকণমান একদম ফেনৰ তলত বহি লৈছোঁ। নহ'লে নোৱাৰো দেই একদম
এহ নোৱাৰি, নোৱাৰি দেই। আৰু আজি বৰ গৰম এইকেইদিন যে ৰেগুলাৰ তোমাৰ ৰ'দটো বৰ বেলেগ ৰ'দ দিছে দেই।
এহ বহুত ৰ'দ দিছে, বহুত ৰ'দ দিছে। সিদিনাখন আকৌ ঘৰৰ পৰা কঁঠাল এটা দি পঠিয়াইছিলে নহয়।
অ', অ'।
একদম কঁঠালটো তাকো পকা নাই, পকিলে খাব লাগিব আৰু এইটো গৰমত খাই দিলে আৰু চাবা আৰু।
এইটো গৰমত খাই লৈ তুমি মুঠতে আৰু থাকিব নোৱাৰা দেই।
কিন্তু মানে আমাৰ ঘৰৰ কঁঠালবোৰ বৰ ধুনীয়া। মানে এ এবাৰেই দুফুটামান খাইছিলো মানে, মানে কঁঠাল তাৰ পিছত তেনেকে লাগাই হোৱা নাই মানে গছজোপা ৰুলে প্ৰথমতে ঢেৰ লাগিলে কলি পৰিলে কিন্তু থাকিলেগে এটা।
গম পাইছোঁ, অ।
ক কিবা এবাৰ এটাই লাগিলে অকল। তাৰপিছত তাকো সেইটো পৰি থাকিলে। এইবাৰ মানে কেইটামান লাগিছে গতিকে মায়ে দি পঠিয়াইছে।
বুজি পাইছোঁ। তুমি হেৰি কৰিবাচোন, মই তোমাক ৰেচিপি এটা দিওঁ ৰ'বা। কালি বনাইছিলোঁ বুজিছা, জামু আছে নে নাই তোমালোকৰ তাত?
জামু আছে, মায়ে অলপমান দি পঠিয়াইছে।
অ', জা কি কৰিবা জানানে? মই একদম কালি মানে কি হ'ল সেইদিনাখন তোমাৰ আজ যোৱা বছৰ মানে মোৰ মামা- মামী এজনীয়ে বনাইছিলে জামুৰ কেক। তাৰ পিছত জামু কেকটো তোমাৰ একদম খাই পেলাইও ইমান ভাল লাগিলে বস্তুটো মানে।
অ কিন্তু অকমান কেহেতা কেহেতা নালাগিব জানো কাৰণ জামুটোতো অকণমান কেহেতা নিচিনাও লাগে।
ঠাটোতো দি দিবা ন আৰু তুমি কেহেটা টেষ্টটো আহিলেও ধৰিলে ইমান ধৰিব নোৱাৰা মানে। কাৰণ কেলে কৈছো তুমি ধৰি লোৱা কিচমিচটো দিলে, কেকৰ ভিতৰত কিচমিচটো দিলে কিচমিচৰ টেষ্টটো আহে নে কেতিয়াব চুজি বা ধৰি লও ম দিয়া কেকত যদি আমি চিম্পুল ময়ো বেয়া পাওঁ কিন্তু মানে কি হয় কেতিয়াবা যে দিলে খাইয়ো অকণমান টেষ্ট আহে নে বা চেৰি তেৰি দিলেও সেই তেনেকুৱা কিন্তু জামু টেষ্টটো মে ইমান একদম কেহাটো নাহে মানে কেলৈ চেনীটো দিয়া থাকিব যে চেনীটোৱে কাটি দিয়ে। তাৰপা তুমি ৰেচি ৰেচিপিটো লৈ থোৱা, বনাই খাই চাবাচোন। জামুখিনি তুমি প্ৰথম ধুই মেলি লৈ পেলাই কাটি টুকুৰা টুকুৰকে কাটি ল'বা। লৈ পেলাই কেইটামান জামোলৈ অ গুটিটো এৰুৱাই থবা, গুটিটো এৰুৱাই থৈ পেলাই তুমি মঙহখিনি মিক্সিত দি পেলাই এ তাত অকমান চেনি দি দিবা এনে যে অ আমি যে জাৰ জামুৰ জা চৰ্বত বনালে বা ধৰি লও আমি জুচ বনালে যেনেকে আমি চেনি অকণমান দি লওঁ ন নিমখ, চেনি অকণমান। তাত যাষ্ট যা নিজা নিমখ অকনমান দিবা আৰু চেনি অকন সৰহকে দিবা। সৰহকে দি পেলাই মিক্সিত তুমি মাৰি লবা। মাৰি লোৱা পিছত তোমাৰ যে এ যিখিনি ওলা ব তাৰ পৰা তুমি সেকি লবা ৰসটো, ৰসটো সে কি লৈ ৰসটো এক্সট্ৰাকে ধৈ পেলাই সেই জামুৰ যে যিখিনি পেষ্ট মানে চুবাখিনি থাকিব ন তাৰ তুমি অকনমান কেঁচাকে থবা আৰু অকনমান কি কৰিবা যেনেকে আমি গোলাপ ফুলৰ পাহি টো যে ৰষ্ট কৰি পেলাই ভাজো ন কেতিয়াবা, কেকত দিবলেকে বা মিক ঠাই চিঠাই দিব লাগে তেনেকে তুমি জামুৰ সেই ৰ সেইখিনি তুমি ৰ'ষ্ট কৰিবা। ৰ'ষ্ট কৰি অলপ খুৰ খুৰীয়া নিচিনা যে হৈ যাব সেইখিনি এক্সট্ৰা কৰি ল'বা তাৰপিছত পেলাই কি কবা, ময়দা একাপ ললা, ময়দা একাপ দিলা তাৰপিছত চেনি একাপ পুৰা পুৰি একাপ ধলা সেইটো মানে জোখ মদাত তোমালোকে যিমানটোচ মিঠা খোৱা, চেনী একাপ খালে তুমি পুৰা পাউদাৰ কৰি ল'বা, পাউদাৰ কৰি লৈ পেলাই তুমি একাপ থ'লা, থৈ পেলাই প্ৰথম ধৰি ল' আধা কাপ দিলা, দি পেলাই তুমি ময়ডা খিনিৰ লগত মিলালা মিলাই পেলাই তাত তুমি বেকিং পাউদাৰ দিবা। বেকিং পাউদাৰ এক চামুচ দিবা দি পেলাই চালি দিবা খালি বেকিং পাউদাৰটো। চালি দি পেলাই তাত তুমি ৰিফাইনৰ ৰিফাইন ধৰিলা একাপ লৈছা নহয় ৰিফাইন একাপৰে তুমি আধা মান মানে থৈ পেলাই দি দিলা বাকীখিনি দি পেলাই মিলাই চাাবা বস্তুটো কেনেকুৱা হৈছে, তাৰ মানে তুমি ধৰি লোৱা উম, চাবা জোখটো মানে ক'ত
কৰি পেলাই ভালকে এটা জোখত ল'ব লাগিব নহ'লেতো নহ'ব ন' মই বুজিছো বাৰু কথাটো কৈছা। কাৰণ আমি বনাই থাকো যে গ'ম পাও মানে অ'।
এবাৰ ধৰিলোৱাৱা জোখত চালা বস্তুটো বোলে অকণমান ধৰি লোৱা সেই আমি এনে যেনেকৈ নৰ্মেল কেক বনালে যেনেকৈ আঠা আঠা নিচিনা এটা মানে উ, হেৰি দিয়াৰ পিছত
মানে বুজিছো বুজিছো মই জখটো বুজিছো তুমি কোনটো ক'ব বিচাৰিছা।
দি পেলাই তাৰ পৰা তুমি গাখীৰ অকনমান অকনমান কে দি পেলাই বস্তুটো ফেটি থাকিবা। তাৰ পিছত ফেটি ফেটি তুমি অলপ দেৰি মান ফেটিবা আৰু ফেটাৰ পিছত তাত তুমি কি কৰিবা, যদি তুমি ভাবা বোলে মই অইন কিবাও দিও মানে বিশেষকে চেৰি মানে চেৰি যদি দিও বুলি ভাবা দিব পাৰা আৰু যদি নিদিও বুলি
হেৰি মিলিব জানো মিলিব যেন লগা নাইচোন।
মিলিব যেন নালাগিলেও মানে কি হয় খাই ভাল লাগে। তোমাৰ টেষ্টটো আহে মুখত তুমি মানে বস্তুটো সোৱাদটো পাবা। দিয়া নিদিয়াতো তোমাৰ কথা, মানে কি হয় কিছুমানে আচলতে বস্তু টো ধুনীয়া
কিছুমান তাকে ধুনীয়া দেখিবলৈ দিয়ে আৰু কিছুমানে কিছুমান বস্তু ভাল পাই।
ভাল পায় বেয়া পায় সেইটো তোমাৰ নিজৰ ওপৰত কথা ধৰি লোৱা আৰু হেৰি কৰিবা কনডেক্স মিল্কৰ তুমি আধাটো গোটেই তাতটো আৰু যিটো জোখ থাকে সেইটো আমি দি দিবই পৰা মানে গোটেইখিনি দি দিলা ধৰি লোৱা মানে তুমি মিঠাটোৰ ওপৰত কথা মিঠাটো তুমি যিমান ভাল
সেইটো কিন্তু ক্ষীৰত দিলেও ভাল লাগে দেই মানে হেৰি বনালে। বা বহুত বহুত ধুনীয়া টেষ্ট এটা আহে মানে। সাংঘাতিক জুতি হয় আৰু মই যে আচৰিত আচৰিত পাওঁ মই এই হেৰি যোনটো ক্ষীৰ মানে বনোৱা যায়।
অ', অ', অ'।
পায়সৰ ওপৰত সেইটো দি পেলাই যদি নাৰিকলৰ গুৰিটো পাই যায় আৰু ভাল লাগে ন' কিন্তু ভজা নাৰিকলৰ গু়ৰিটো দিলে বেছি ভাল লাগিব মোৰ মতে।
ভাল লাগে আৰু জোখটো মানে পৰিমমান খিনি আচলতে বস্তু টো যিকোনো বস্তু পৰিমান খিনি জোখত পৰিব লাগে, অ', পাই পাই।
পায় তোমাক তোমাক ক'কোনাট পাউদাৰ বুলি ক'লে ওলাই যায় মানে সেই বিশেষ কে তুমি ম'ল বিলাকত পাবা।
কিন্তু এই ইয়াত মানে সেই সেইটো এ যোনটো জুতি সেইটো ভাজা জুতিটো নে বেলেগ কিবা নে, কেঁচাটো কেঁচা লাগে, মানে যোনটো মুখত জুতি লাগে খাই দিলে মানে পাউদাৰটো যে কিনা পাউদাৰ টো? অকমান মানে এ নাৰিকল সেই ভাজা জুতিটো নে, নে একদম কেঁচা জুতিটো লাগে?
তুমি এতিয়া সুদাকৈ খালেতো ধৰিব নোৱাৰা, তুমি এই আমি যে- ক্ষীৰ কদমটো খাওঁ ন, ক্ষীৰ কদমৰ ওপৰত যিটো যে ফ্লেভাৰটো আহে নাৰিকলৰ গুড়া- সেই ফ্লেভাৰটো আহে মানে খাই বেয়া নালাগে। তাৰপিছত তুমি- কনডেক্স মিল্ক দি দিবা। পৰিমাণটো তুমি চেলেক এটা মাৰি চালা বোলে মই ইমানটো মিঠা মোৰ ঠিক আছে আৰু- অকন দিওঁ, দিওঁ বুলিও দিব পাৰে নিদিলেও নাই। দিলা, দি পেলাই পুৰা ফেটি ফেটি তাৰ ওপৰত কি কবা জামুৰ যিখিনি আমি চুবা যিখিনি- কেঁচাকে যে থৈছিলোঁ তাৰ অকণমান দি দিলা। দি পেলাই জামুৰ ৰসৰে তুমি চাৰি চামুচ, পাঁচ চামুচমান দিলা। দি পেলাই তুমি- বস্তুটো ফেটিলা, ফেটি পেলাই তুমি টেষ্টটো কৰিছালা, টেষ্টটো কেনেকুৱা হৈছে? আৰু অকণ দিওঁ বুলিলে দিব পাৰা। পৰিমাণটো মানে আচলতে যিমানটো তুমি খাই ভাল পাইছা সেইটো জোখতে হ'ব। দি চালা, খালি গোটেই খিনিও দি দিব নালাগে। তাৰপিছত তোমাৰ অকনমান দি পেলাই তুমি কে হাজ টেষ্টটো খালি- পূৰা কেঁহাটো আহিব নালাগে মানে। তাৰপিছত তাতে তুমি সেই-
এভাগ কেহাই, জামুটোক বহুত বস্তু মিক্স কৰিব লাগিব। কাৰণ জামুতো নহলে কেহেতাটো আহি যাব নহয়।
জামুটো অকল তুমি জাষ্ট জা নিজে, মই তোক কলো ন তুমি বনাই খাইছ- মই ঘৰতো বনাই খাই চাইছোঁ। তোমাৰ জাষ্ট একদম জান নিজান নিমখ অকনমানি আৰু চেনি তুমি দুচামুচমান দি- পেলাই দিলে তোমাৰ কেঁহাৰ যিটো ভাৱটো নাইকিয়া হৈ যায় আৰু কেকত ধৰি ল অলৰেডি আমি চেনি ইমান - মিঠা ইমান খিনি বস্তু দিছো এ, কনডেক্স মিল্ক খিনতে কিমান মিঠা থাকে! তাত তোমাৰ সেই কেঁহা ভাৱটো মানে কাট খাই গুচি যায়। তুমি তাত দি দিলা- দি পেলাই সেইখিনি দিয়াৰ পিছত তাৰপৰা আমি যিখিনি যে তাৰপৰা কেক মিলালা নহয়, মিলোৱাৰ পিছত আমি যি যে ৰ'ষ্ট- কৰি থৈছিলো জা জামুৰ যিখিনি চোবা, সেইখিনি তোমাৰ ভাজি থোৱা চুবা খিনি- ওপৰত দি দিলা। দি পেলাই তুমি ত্ৰিছ মিনিট, পঁয়ত্ৰিছ মিনিটমান তুমি অ'ভেনতে দিয়া বা তুমি- চচতে দিয়া বা তুমি প্ৰেছাৰতে দিয়া, যিহঁত দিয়া তুমি দিলা। তুমি দিয়াৰ পাছত আহ ধৰি লোৱা লাহেকে তুমি কাঠি এডাল ভৰাই চালা বোলে- কি বস্তুটো ফুলিছে নে নাই? যদি বস্তুটো ফুলি গুচি গৈছে, ফুলি যোৱা লগালগ তুমি ধৰি লোৱা লাহেকে নমাই দিলা। নমাই দি তুমি কা- কাটি পেলাই তুমি খাই চাবা ঠাণ্ডা হোৱাৰ পাছত, মই তোমাক ক'লোঁ নহয় কেনেকুৱা ধুনীয়া লাগে!
খাই চাব লাগিব, খাই চাব লাগিব। মানে এতিয়া কথাটো কি হৈছে, জানা নাই? কেকৰ যে যোনটো বাতিটো যে পায় বনাবলে, কেক বনাবলে।
উম, উম।
সেইটো অনলাইনতো কিনিব পাই নেকি ন?
অনলাইনতো পাই খালি অনলাইনত তুমি যিটো কিনিবা, সেইটো তুমি- অভেনত আকৌ- মানে তুমি অভেন বা কেৰাহী দুইটাতে সমানে ইউজ কৰিব নোৱাৰিবা। কি হয়?
নহয়- নহয়, আমিতোতো এতিয়া অভেন ধৰা নাই আমি ব্যৱহাৰ নকৰো। সেইটো- কাৰণে গতিকে কেৰাহী -চেৰাহী ব্যৱহাৰ কৰিবলে সেইটো লাগে ন।
পাৰিবা, পাৰিবা। তুমি এ খালি কি হয়? তোমাৰ সেইবাট- বাতিটো তুমি মানে আনিলা। ধৰি লোৱা বোলে মোৰ ইমানটো জোখত তুমি মানে কিমান- পাউণ্ডাৰ বনোৱাটো, তোমাৰ নিজৰ ওপৰত কথা।
অ' নিজৰ ওপৰত কথা মানে কি হয় মই এবাৰ মানে কি হ'ল আমাৰ আমাৰ ঘৰততো সেইবোৰ মানে নবনাওঁ যেতিয়া আমাৰ সাধাৰণতে এইবিলাক বস্তু নাথাকে ন। অ' মানে মই কি কৰিলোঁ এই এই এইটো টিফিন বাতি এটাতে মই কৰোঁ মানে সেই টিফিন বাতিটো ঘৰত মানে সেইটো ক'লা হৈ গ'লগে। মাইয়ে মোক খুব বকে সেইটো কথাৰ কাৰণে।
অ' অ' অ'
ক'লা হৈ যায়গৈ আমুক তামুক
উম, উম।
কিন্তু মানে মানে মই এক্সট্ৰাকে লৈ আহিম বুলিয়ে ভাবিছোঁ এইটো অ'।
এই আগৰ যে তোমাৰ কুকাৰৰ লগত যে এটা বাতি দিয়ে মনত আছে নে? আগতে কুকাৰ বিলাকত এটা বাতি থাকে। সেইটো কিহৰ বাতি মইও নাজানোঁ। মই মানে একদম পুৰনা আমাৰ ঘৰতো আছে, মানে মই সেইটো হিচাপত কৈছোঁ। সেই বাতিটোত বনাই চাব পাৰা তেনেকুৱা যদি
কিন্তু, আমাৰ নাই ন কুকাৰৰ বাতি চাতি এইবোৰ
অ' গ'ম
অ' আজিহে শুনিছোঁ কুকাৰৰ লগত বাতি দিয়া কথা মই।
অ' বাতি মানে তোমাৰ বাতিও নহয়। মই তোমাক ফটো দিম ৰ'বা আছে যদি এই মানে মই সেই টোত বনাই বনাই মানে মোৰো সেই একেই
মই মানে ডাঙৰ এটাত বনাই বনাই একদম ক'লা পৰি গ'ল নহয়। মাইয়ে মোক খুব বকে। তোমাৰ মাত মোৰ মাতটো ইকো হৈ আহিছে তোমাৰ তাত।
ইকো হৈ আহিছে নেকি?
অ'
অ' এতিয়া ঠিকে আছেনে?
আছে। অ' ঠিক আছে।
হেৰি কৰিবাচোন, তুমি কিনিবলৈও পাবা এ টাউনতো কিনিবলৈ পাবা।
বুলি ভাবিছোঁ কিনিবলৈ টো ইয়াত চাব লাগিবই। তাৰপিছত মানে মই সেইটো অনলাইনটো চাই ল'ম। যেতিয়া য'ত যিটো পইচা হয়। সেইটোতে মই কৰিম ন।
উম, উম, সেইটোৱে হেইটো
জোখে মাখে যোনটোতে পাওঁ। মানে ভাবি আছোঁ আৰু মানে মোৰ বস্তু কেইটামানো কিনিবলগীয়া হৈ আছে মানে ওলাই যাব লাগে। এই ৰ'দৰ এই গেলা গৰমত ওলাই যাবলৈ মন যোৱা নাই। যিটোহে ৰ'দ মাৰে ৰাতিপুৱাই ৰাতিপুৱাই ভয়ে খাওঁ। দিনটো চলিম কেনেকে?
এই তুমি কাপোৰ কানি পিন্ধি ওলাই যাবলে
তুমি ভাতৰ পৰা ধৰি গোটেই খিনি যেতিয়া কৰিব লগা হ'ব। এই গৰমত গেলা গৰমত কেনেকে কৰিব অ' ফেনও হাওঁৰে পাণ নিদিয়ে আৰু খিকিখন এনে মানুহ নাথাকিলে খুলি থ'ব নোৱাৰে। কালি কি কৰিছোঁ ঠিক সি চাইডে চাইডে ফেনাইল এখোপা ঢালি থৈ দিছে। পানীৰ লগত মিলাই পেলাই।
হয়, হয়। উপায় নাই উম, উম, উম। আৰু কি কোন পাকত কি সোমাই আহে। তাকে তাৰপা চাহ টা খালা নে নেকি?
এই চাহ তাহ খালোঁ ৰ'বা। মইয়ো কামত লাগো গে মই তাকে ক'ম বুলি ভাবিছিলোঁহে। আজিলৈ ৰাখিছোঁ আৰু পিছে পৰে ফোন কৰিম আকৌ ঠিক আছে অ'।
ঠিক আছে, কৰিবা দিয়া হ'ব।